হেল্ল'!
কি কৰিছ?
এয়া, ভাত কেইটা খাই উঠিছো।
ভাত কিহে খালি?
, লগৰজনীয়ে মাংস অকমান আনিছিলে।
উম।
মাংস, আলু, ফচলা।
ফচলাৰ লগত
তই কি মাংস নহলে ভাতে খাব নোৱাৰ নি বাও? তইহদি মাংস নহ'লে ভাতেই খাব নোৱাৰ নি বাও?
নহয়, তাই আনিছ আও। তাই বজাৰৰ পৰা আনিছে আৰু, খাইছো আও
ইনে পালি যে মানে পুৰা খাই দিলি আও চাগে।
পোৰা নাই খোৱা।
তাপা ব বইলা নে গাহৰি?
বইলা বইলাৰ।
অ কিহ লগত বনালি বইলা?
উম বইলাৰ হেই পচলা শাক
ও
তাপা আকৌ হেৰি, আলু, সেয়া। ব উম একদম ছোনিয়া লাগিছে।
পোৰা খাই দিলি আৰু চাগে।
উম
দিনত গৈ পনী খালি, এতিয়া মাংস, ফুৰা কবই নালাগে।
অ
আমি গলে আকৌ ভাত। আমি আমি গ'লে দিম এটা আনিবলৈও পইছা নাথাকে।
উম।
তাৰপা আকৌ কাই আকৌ কাইলৈ ৰাতিপুৱা মাছ খাবি।
উম, কালে কচো শাকৰ লগত খাম।
উম, কচু ক'ত পালি মায়ে চিঙি দিছিলে নেকি?
উম,
উম, আমাৰ মাছ হেৰি ওচৰৰ বৰ্তা এজনে পুখুৰী এটা সিঁচিছিলে পথাৰত। শুনিছ।
অ',
ওচৰৰ বৰ্তা এজনৰ পুখুৰী এটা সিঁচিছিলে,
উম,
তাৰপা পথাৰত মাছ পাইছিলে বাৰু সৰহকে পাইছিলে।
অ',
খালি সিহতি অলপ বেছি লৈছে, আমাৰ বিলাকক অকমান কম দিছে।
হা?
সিহঁতি বেছি লৈছে আৰু জোন বোৰ পুখুৰী। আমাক অকমান কম দিছে, সেয়া মাছে আৰু কিহে বনাইছে জানু পাই। মই আকৌ সাতটা মই সাতটা মানলৈকে দোকানত থাকিলো। তাৰ পৰা কাপোৰ বোৰ ইস্ত্ৰী কৰিলো।
উম,
তপা কাপোৰ বোৰ ইস্ত্ৰি কৰি কথা পাতিলো। কথা পাতিলে আকৌ এয়া কথাই পাতি আছো। হেৰি নহয় এই ব' ব' কাপোৰ ইস্ত্ৰী কৰি আছে নহয়। আকৌ মানে কি কিবা কোলা আছে একেটা নেকি?
অহ,
আজলৰ নিচিনা অকমানি বেছি নহয় বাও। তাৰাপা আকৌ কাইলে হেই জেগা কণ দিব লাগিব।
অহ,
বাকী খুই কাপোৰযোৰ একো হোৱা নাই বাৰু।
উম, ব অ ভি বাব হেই হিন্দীত এইবোৰ
ৰ ৰ।
বৰ ৰা লোকোইছা।
তাৰপা এতিয়া সুবিনে আৰু কি কথা পাতিবি ক বাৰ লগত।
অকণ বহিম।
ক'ত?
মানে গৰমত একদম থাকিব পৰা নাই।
ইমান গৰম হৈছে সচাকে আমিতো এডাল গৰমতে আজি ৰুলোগে।
উম, উম, গৰমত একদম থাকিব পৰা নাই।
উম,
তাপা ওপৰলে যাওঁ বুলি ভাবিছোঁ।
উ, ওপৰত চাগে ভাল লাগে ন' এই গৰমত পুৰা ফৰি ফুৰিয়া বতাহ হৈ থাকে।
ভাল লাগে। অ, ওপৰত মানে একদম
আমাৰহে তেনেকে ওপৰলে আমাৰহে তেনেকে ওপৰলে তলে যাওঁ বুলি কওঁলে জেগা।
উম, তাতে কাৰেণ্টটো আ। আ, যদিও মানে ইমান এটা ঠাণ্ডা অনুভৱ নাই হ গৰম গৰমে হয়।
আমাৰ আকৌ হেৰি কাৰেণ্ট আজি ভল্টছে নাই।
অ, অ,
ভল্টেজ মানে নাই মানে অকমান আগৰ পৰাহে নাই, ন সন্ধিয়ালৈকে পুৰা ভল্টেজ আছিল।
উম
তাৰাপা আজি ফোনত কথা কেইবাৰ পাতিলি।
তিনিমাহ মান হ'ল।
খুব ভাচ মা
কৰিম, অ', বা এই লগৰজনীৰ পৰাহে। লগৰজনী পা পাতিছিলোঁ।
অ', ভাত খাব গৈছে লাহে-লাহে।
তাৰ লগত, অ', আৰু এই ওচৰৰ ব জনী আছে নে কিনো?
অ', লগতে ওচৰৰ বাঁহ এজনী আছে।
বাঁহ জনীয়ে তহঁতৰ লগতাত খালে নেকি?
উম। নহয়, আমাৰ লগত এতিয়া ওপৰত থাক ওপৰলৈ যাব বোলে। ওপৰত বহুত ধুনীয়া বতাহ মাৰি আছে।
ওচৰ বাঁহ জনী কি আজিকালি অকলে থাকে নি? আৰু এজনী মানুহ থাকে নহয় তাইৰ লগত।
আছে।
নাই।
ওচৰ বাঁহ জনীয়ে ফন কৰে
হা?
ওচৰ বাঁহ জনিয়ে ক'ত চাকৰি কৰে, মেডিকেলত?
উম।
উম। তাপা তহঁতি কি ফুৰিবলে গৈছিলি? ফুবলৈ গৈছিলছিলি যে পইচা কিমান মান খৰ হয় তোমাৰো?
এ হল পইচা দুহেজাৰ ওৰত গ'ল।
তাৰ পাছত ক'ত প্লেন বনাই
হা?
ইয়াৰ পাছত ক'ত প্লেন বনাইছ?
নেক্স?
অ'।
নেক্সট জানো পাই?
অথনি-অথনি এজনীয়ে কৈছিলে
উম।
সেইফালে তিনচুকীয়া ফালে।
অ', টিলিঙা মন্দিৰ। তাকে জানো যাম চাগে, কেলে?
অলপ দিন জিৰাম বাৰু মানে এতিয়াই নহয় আৰু মানে।
এতিয়া নহয়, এই বাৰিষা দিনত ফুৰিবলে বেয়া।
নোৱাৰি দে, মই যে মৰিবলেও নাযাওঁ
গৰম বন্ধত ভাল, জুলাই মাহটোত।
উম।
কিন্তু মানে হেৰি এ বাৰিষা হৈ থাকে যে বস্তুটো। সেইকাৰনে, বাকী মা
মানে তালে যাবলে তালে যাবলে ভাল, সেই যে। মই অথনি কৈছিলোঁ, এইফালে আঠটা ট্ৰেইন পায় নহয় ইয়াত।
উম।
আঠ, ঐ লাইন নিদিবা। আঠটা ট্ৰেইনত এইফালে উঠি দিব লাগে।
উম।
তাৰপা আকৌ ৰাতি আঠটা ট্ৰেইনত গুচি নাজাবি, নাইতো এঠা
মই চাই আছিলো।
কি চাই আছ?
সেইফালে যোৱা ট্ৰেইন।
অ' চাইও ৰেডি হয় নে আকৌ মোক মোক কোৱা হে নাই?
অ' আমি আহি থাকোতে চাইছিলো।
সেই এইটো কি তাত কোন কোন ষ্টেচন আছেনো?
ডাইৰেক্ট তাত তিনচুকীয়া।
তাৰে কি তাৰ ৰখাইগে নে কি?
ডাইৰেক্ট তিনচুকীয়া ৰখে।
এই জোনাই সেইখন নহয় জানো?
হুম, জোনাৰ সেইখন নহয় এইখন এইখন বেলেগ ট্ৰেইন। জোনাই ট্ৰেইন নহয়, এইখন ডিব্ৰুগড় হৈ যাব।
তাকেহে।
তাৰপা বাকী খবৰ ভাল?
উম ভালেই, এয়া মই এইফালে মামাহঁতৰ ছোৱালীয়ে ফোন কৰিছিলে নাই?
নাই কৰা আক বহুত দিন কৰা নাই।
মোলৈ আজি কৰিছিলে। হেই এ কি কৈছ মানে মই এ আমাৰ মোৰ চাৰ্জাৰডাল মই কৈছিলো নাই বাৰু তোক
উমহু
মোৰ চাৰ্জাৰডালে আৰু সিহঁতৰ মিচিং অ মিচিং যে মানুহটো
হুম।
চাৰজাৰডালে একে।
উম।
তাৰপা কিবা মোচা চাৰ্জাৰডালতো ফৰ্টি ফাইভ কি ডাব্লিউ বুলি লিখি থোৱা আছে। সিহঁতক চাৰ্জাৰডালটো ফৰ্টি ফাইভ বুলি লিখি থোৱা আছে।
উম।
তাৰ পৰা সেই সিহঁতৰ চাৰ্জাডালৰ পিনটো অকনমান বেকা টাইপৰ।
উম।
মোৰ চাৰৰ্জাৰ দাল ভালেই। তাৰপা মই সিহঁতৰ চাৰৰ্জাৰ ডালকে‌ মোৰ বুলি ভাবি পুতৌ নিলেউ মানে। সেই মোৰ পিনটো কেতিয়া বেয়া হ'ল। তাৰপা সি ক'লে নাজানো ক'ৰবাত পৰিলে চাগে পৰি পিনে সেই পিনটো অকমান বেক কা হৈ গ'ল তাৰ পৰা মই বিহপুৰিয়ালে সেইডাল ভাল কৰিবলৈ লৈ গৈছিলোঁ।
উম।
লোকে চাই দে নাই তাৰপা ভাল। কৰিলো বাৰু সেই মই সুধিলো মানে মোৰ মোবাইল মবাইলটোতো এবছৰৰ ভিতৰত আপুনি যি বেয়া হয় ভাল কৰি দিম বুলি কৈছিলে।
উম।
চাৰ্জাৰডাল ভালকৈ দিব নাই। তাৰপা হেৰি চাৰ্জাৰডাল পইচা লাগিব বুলি ক'লে আৰু ধেৰ লাগিব বুলি ক'লে কাৰণে মই হেৰি নকৰিলো ভাল
উ
তাৰ পৰা সেইদালকে ঘৰলে লৈ গুচি আহিলোঁ। তাৰপা ইদালো আকৌ মোৰ বেগতে আছে।
অ'
তাৰপৰা এতিয়া মিচিংটো কাইলে যায়গৈ যে। এই চাৰ্জাৰডাল মানে দি থৈ আহিবগে লাগে সিহঁতৰ ঘৰ নহয় বাৰু ইহঁতক ঘ
অ
তাৰপা ৰাতিপুৱা মানতে গৈ পিনি চাৰৰ্জাদাল থৈ আহিম গে
মামা ঘৰত
নহয় ইহঁতৰ ঘৰত থান ওচ থান ওচ।
অ
তাপা সেই চৰ্ৰধ তপলে গলি নেকি?
তেনেকুৱা ধুনীয়া বতাহ মাৰি আছে নহয়।
চৰ্তৰ ওপৰত নে।
মানে বৰষুণ আহিব হাণ্ড্ৰেড পাৰ্চেন্ট গোটেই ক'লা হৈ আছে। ওপৰত আৰু এনেকুৱা ধুনীয়া ফিৰ ফিৰিৰা ব তাহ মাৰি আছে নহয় ইয়াতে শুব মন গৈছে। হ পাৰিলে আমি ইয়াতে শুৱাতেই আছো আজি।
শুইদে আইজনী আ তই যে ইমান এ হেৰি তেনেকে পাতিছ যে অ আহ
জাওগে বাদেপ তহঁতি ৰিচপন নিদিলে থাকি তাপা অ মাহী
তাপা বাকী খবৰ ভাল?
খবৰ ভালেই তোৰ
উম ভাল ভাল
ফুৰিবলৈ গৈ এইবোৰ মানুহলে কি কি আনিলি।
একো নাই অনা দেই মোৰ পইচা পাতিও নাই অ গুৱাহাটীত যি দাম বস্তু একো খোৱাবই নোৱাই।
কি দাম নো?
বহুত দাম
সেই তাত দেখোন সেৰি সস্তা বুলিহে শুনো
সস্তা বুলিয়ে শুনো কিন্তু আছে ভাল কাপোৰ আছে কিন্তু আমি চাবয়ে জনা নাই নে কিয়ে হৈছে নেজানো মুঠতে দাম পাইছো মই
তহঁতি চাবহে জনা নাই পাই কেলে বেয়া কাপোৰ তাত ইমান ধুনীয়া ধুনীয়া কাপোৰ ওলাই কিবা এটা লৈ আহিব পাৰিলিহেতে আমাৰলে
উম এ নিজলৈকে একো নাই অনা ঔ
উম
পইচাৰ কাৰণে নহয় তাত বস্তু বিলাক মানে মানে কি হয় নিজৰ চইচ এটা থাকে ন সেই চয়েচ টোত নাই মিলা মানে চয়েচটোত নাই মিলা যদিও পইচা মিলা নাই এনেকুৱা নিচ নিচিনা হৈছে মানে উম বাকী আমাৰ ঘৰত থকা দাদা এজনক মোক হেৰি স্কেনাৰ টো মোৰ দি থোৱা আছে কিবা এটা মাৰি দিবলে কবিচোন মো
কেলে পইচা দিম বুলি কৈছিলে নি
উম এদিন কৈছিলে আও কিহৰ কাৰণে কৈছিলে নাজানো অ মত দি থোৱা আছে মই নিজে লাজ পাইছো সেইকাৰণে বোলো
স্কেনাৰ স্কেনাৰটো ডিলিট কৰি দিবি আকৌ পইচা নাই দিয়া ইমান দিনলে
নহয় মই তাকে মোৰ নিজৰে লাজ লাগিছে মানে স্কেনাৰ